অ'। কি কৰি আছ? অহ হেল্ল' কি কৰিছ?
অঁ শুনিছনে? মই
ম শু
তো অহা নাই ও।
ম
তই চাগে মো মাতটো শুনিছ? তোৰ মাততো কিন্তু অকনো আহা নাই যা।
অ' কিয়?
হেল্ল'।
মই ধুনীয়াকে শুনি আছো, মই ধুনীয়াকে শুনি আছো।
হেল্ল'।
অ' ম
অ' তোৰ কিবা এটা হয় আছে ছে, মো-মোৰ মানটো শুনিছ যদি
অ'।
অ' এ হেৰি কি বুলি কয় মই ভাত বনাই আছো হৈছেহি আও, উম তাই কিতাপ এখন পঢ়াই আছিলো। অ' ত হেয়া অ', অ'।
মাততো শুনিছনে নাই? হেল্ল'।
ক'।
শুনিছনে হেটো ক'।
কিয় জানো আজি এনে নেকুৱা হৈ আছে নেটৱৰ্ক হে নাই নে কিহে নাই মোৰতো ধুনীয়াকে কথা নেটৱৰ্ক আছে নেট চলি আছে
অ মোৰতো চলি আছে
আমাৰ ওচৰতে টাৱাৰ টো আছে যে নেট টো ইমান ন হয়
অঁ শুনানোই
খালে আজি লাইনটোহে প্ৰব্লেম দি আছে
হেল্ল'
ত চাই আছিল
কি চাহচা কি চাই আছ
ভাত খালিনে
ভাত নাই খোৱ
কি দে খালি
তহঁতে খালি সেই নাই খোৱা নাই খোৱা খুৱাই নাই খামহে
ধুন্দুলি কেইটামান দিছিলে এ ওচৰ মানুহে জনীয়ে
আহ
হালছো আলুৱতা দি
অঁ
অ অ ডালি বনাইছো চ ধাখন বনাম বুটৰ চাটনি বনাম তাৰ পৰাা পাপৰ ভাজি দিম সেয় খাব লাগিব আজি আৰু
হয় কাইলৈ ঘৰলে আহিবি নেকি কালিলৈ ঘৰলৈ আহিবিনে
মা ভ কলে পঢ়িব দিলো বনি
অ কালিলৈ ঘৰত আহিবি নেকি হা অ কালিলৈ ঘৰলে আহিবিনে
আজি হেৰি বিষ্ণু প্ৰসাদ ৰাভাই হেৰি আছিলে নহয় এ গান বজাই আছে
ক'ত
কিবা পাতিছে হবলা
বিশ জুন যে ৰাভা দিৱস ক'ত পাতিছে? অ, ক'ত পাতিছে?
অ ভালকে সেটো কাণে মানে মম পোৱা নাই
অ, কিয় আজি নেট-তকটোৱে ইমান দিগদাৰ দিছে? জানো নাই-নাই
আমা শুৱাত দেৰি হ'ব বাও
অ ইতিয়া কি কৰি আছ ন?
এনেও দেৰিয়ে হয়।
অ, এ দেয়ি, অ-কায়েণ নাছিলে? আমা কাৰেণ্ট আছে আকৌ
কি খট্-খটাই আছ?
হেলৌ অ, কি খট খট কয়ি আছ? হা? অই শুনিছনে?
অ এইয়া ভালেই নামঘৰত যে হেৰি আগতে যে আম-ম গৈছিলো যে হয়। অ একবাৰ তোৰ লগতে গৈছিলো মই একে ঔ দেতাৰ পিছত আকৌ ধৰি- ল, গৈছো। ভালে লাগে এতিয়াহ ম, যাব মন যায়ে উম, ভাল লাগে। যাব লাগিব আৰ এন্ কেতিয়াবা।
যাওঁ যত্ তি ওলাবি দে
গ'লে একেবাৰে ভাত পানী তাতে বনাই কৰি খাবপ
খাই-কয়ি অ, ইমান ভা ভাল লাগে ন? সেইবাৰ কিন্তু কম কষ্টকে মত
ঙ, বৰদোৱালৈ, যোৱাই নাই মনত নতুন হেৰি কৰাৰ পৰা আগতে মানে পুৰণা আহ হেৰি মানে আগৰ কছো এতিয়া নতুনকে হেৰি কৰাৰ পৰা যোৱাৰি নাই। যাব লাগিবহে, যাব যাব লাগিব মানে সে চবলৈকে যাম জামকে আছে। যাব
অঁ!
সেই নতুন নতুন প্ৰকল্পতো হোৱা পাবলৈও আমিও যোৱা নাইকিয়া। আগতে, ে এতিয়া যোৱাই নাই তেওঁ এই নতুন প্ৰকল্প নাই যোৱা উদ্বোধনী উদ্বোধন। কৰা দিনাই গৈছিলোঁ আৰু
অ মইও যাব পৰা নাই চব গলে আমাৰ ইয়াত ও বসছে মানুহ মই আখৰ হয় তেতিয়া এইখিনি সময়ত মোৰ কিবা অসুবিধা হয়। নিমি লাগ গ এইবাৰ যাব লাগিব আৰু এবাৰ নিজে আমাৰ মানুহৰ লগত নহলে এই এইখনহে ওচৰতে যামা।
ওলাবি দেেই একেলগে যাম।
উম! কামাখ্যা মন্দিৰো গৈছিলো। গুৱাহাটীত থাকোতে।
কামাখ্যা অ
তাহালী থাকোতেহয় মানে আমাৰ এইলাক থব এ এপটত থব যাওঁতে তেতিয়া গৈছ
অঁ!
কাম। শিক্ষা মন্দিৰত সোমাই আহিছিলো ভাল লাগে। কিন্তু লাইন ল'ব লাগে আৰু,
অ মই গৈ
যাব লাগে। লাগিব অলপ।
মই কামাখ্যা মন্দিৰ মই গৈয়ে পোৱা নাই। অ যাব
যাবিচোন এদিন কেতিয়াবা লৈ
লগ নাই যে
চব একেলগে গলে ভাল লাগে আৰু
অ ভাল লাগে এতিয়া কতনো লগ পাবি আৰু আৰু এতিয়া মই মোৰ সময় হলে তোৰ সময় নহয় তেনেকুৱা হয় কালিলৈ আহিবি নেকি ঘাট অ কালিলৈ ঘৰলৈ আহিবি নেকি হা
আহ মই আহ
কাইলৈ বোলো দেওবাৰ স্কুলো বন্ধ
গলে কেতিয়াবা কবিচোন কবালৈ ফুৰিবলৈও মন যায় নহয় কেতিয়াবা এই বন্ধ দিনত উলিয়াই লবি এনে হেৰি নকৰিবি যেতিয়া বন্ধ হ'ব স্কুল তেতিয়া হেৰি কবি এতিয়াও নিমিলে স্কুলহে থাকিব কিবাহে থাকিব
আহ
স্কুল বন্ধ হলে তেতিয়া যাব পাৰিা সবল দেওবাৰ তাতে
অঁ সেই তেনেকুৱাতে যাব লাগে তেতিয়া চব একেলগে যাবলৈও ভাল অ ওলাবি
তই গলেও কবি মই গ'লেও কম হা উ তেতিয়া একেলগে যাম বহুত জেগা চোৱাই নাই চাবলৈ মন আছে চাবলৈ যাব লাগিব এতিয়া এইখিনিৰ পৰা বৰদোৱা খকে দেখা নাই আৰু
হ মই হেৰি
কি
হেৰিলৈ যাব লাগিব যে ইয় আমাৰ ইয় গোটৰ পৰা য়োগা হেৰি আছে এ কাপোৰ চাপ উলিয়াই থওঁ ৰাতি ৰাতিপুৱাই যাব লাগিব
ক'ত কৰিব
কেইটামান বজাতে চাই চাই এতিয়া পাঁচটা মানত গলে হ'ব চাগে নাই আমাৰ ইয়াতে বাট বজাৰ ষ্টেডিয়ামত সিহতে হ'ব
আহ আমাৰ শংকৰদেৱ স্কুলত ৰাতিপুৱা চাৰিটা বজাৰ পৰা কৰিব
উম।
তাকে ইমান সোনকালে যাবলৈ পাওনে নোৱাওনে।
অহ
তই যাবি আউ উম
উম
তই যাবি নে বোলো আকৌ মাততো নাহা হ'ল নেকি হেল্লো। শুনি আছা নে
অহ অহ
অ
উম হব দে ৰা উম ভাত খাওঁ দি মানে ভাত হোৱা নাই ভাজিখন বনাই লৈছো দালি খিনিও হেৰি কৰোগৈ তেল মাৰি দিওঁগৈ।
উম
চাটনি অকন বনাওগে এই তেনেকেই খাম দে এই মাংস মাছ খাম ম সদায় খাই বেয়া পাওঁ এদিন খোৱাৰ পিছত আকৌ পিছত নাখন খাবলৈ দুইদিনৰ মান খাব মন নাযায় আও।
অঁ। হয়৷
আমাৰ এইো নেখাই যে মাছ ত সেইকাৰণে মই মাছ আনো মানে বেছি নানো আৰু মাংসটোৱে আনো
অঁ তাই এতিয়াও নোখোৱাই হৈ আছে ন। অ অ হ'ব দে।